হেল্ল' হয় হয়,
অ দে ভালে আছ নে আপুনি,
অ আছো আছো অ ভালে আছো।
আছো আৰু। তাকে বহুত দিন খা খবৰ নাই ল'ৰাটোৰ।
এ মই আপোনাৰ খা খবৰ বহু দিন পোৱা নাই।
তাকেহে এতিয়া বাকি
আজি ৰ'দটো বহুত বহুত বেছি দিছে নহ আজি।
অ তাকে আৰু ভালে আছে।
ভালেই ভালেই ভালেই আপোনাৰ ভাল।
ভাল ভাল। ৰ'দতো এতিয়া ওলাই যাব নোৱাৰা হ'লো ঘৰতে সোমাই আছোঁ।
মই কৈছো ছাতি লৈ যাওঁক আপুনি নহলে ক'ৰবাত।
ক'ত যাব নতুন জেগা যাবলৈ থাকিলে।
ক'ৰবাত মৰুভূমিলৈ যাওঁ মৰুভূমিলৈ যাওঁ আৰু। আৰু তাত পিছত আমি কৰবাত সাগৰলৈ গুচি যাওঁ।
হয় হয় পানী বটল এটা লৈ ল'বা লগতে।
হয় হয় সেইটো হয় মই ঠাণ্ডা এটা নিম বুলি ভাবিছিলো।
অহ পতঞ্জলি পানী বটলটো লাগিবনে।
পতঞ্জলি পানী বটলটো সেইটো আনিবই লাগিব পিছত।
অ।
এতিয়া আমাৰ কৰ্মটো খতম হৈ লওঁক তাৰপৰা চাওঁ কি হয়।
ঠিক আছে ঠিক আছে।
তাৰপৰা গৈ আছোঁ।
উম। এতিয়া বহুত দিনতো খা খবৰ নাই ল'ৰাটোৰ।
এ আমি আমি কি লগ পোৱাই গোটেই এশ বছৰ। মান হ'ল চাগে নহ। এনেকুৱা লাগিছে কি অকমান কেইদিন অকমান কিছুমান ছেকেণ্ড আগতে লগ পাইছিলো।
বাকী লগৰকেইটাও হৈ থাকিলে চব গুচি গ'ল। নিজৰ নিজৰ কৰ্মত।
হয় হয় হয় বহুত সলনি হৈ গ'ল।
হয় হয়।
বহুত ছোৱালী বেয়া হৈ গ'ল।
হয় পাই। কি পৰিস্থিতি হৈ গ'ল এতিয়া।
বহুত ল'ৰাও বেয়া হৈ গ'ল বাহিৰলৈ গৈ পেলাই।
তাকেহে। ভাল আমি ভাল ভালে থাকিব লাগিব নহ।
হয় আমি ভালে থাকিব থাকিব লাগিব।
তাকেহে আৰু কাকো বিশ্বাস কৰিব কাকো বিশ্বাস কৰিব নাই।
নোৱাৰি নোৱাৰি আজিকালি যামানা। সেয়াহে আৰু এতিয়া।
তাকে।
তাকে মই কণীত পঢ়িব লৈছিলোঁ।
অহ খোৱা বোৱা হল।
খোৱা বোৱা খাদ্য হ'ল খোৱা বোৱা।
কিয়ে খাইছে।
আজি। মাছ আছিল শ'ল মাছ।
অবা।
শল মাছ ডাঙৰ শল মাছ। কমছে কম কমছে কম ত্ৰিছ চেণ্টিমিটাৰ মান হ'ব।
অ
শকতটো শকতটো
অ সেফালে ও ওলাইছে নিকি ওপত মাছবোৰ
হয় এ এ আ ঐ বহুত মানে এইফালে আজি বাৰিষা বতৰ এইফালে পুৱা পাত বৰষুণ দিছে ত পতককে
হেই আমাৰ এফালে দেখোন একদম ৰ'দ নকবা এনেকুৱা এনেকুৱা ৰ'দ দিছে আজি খাবই পোৱা নাই
আমাৰ অলিও দিছে বৰষুণ দিছে
অ আছইচোন
অ খিয়েলালৰ বিয়া চাগে গ কৰা খিয়ালৰ
আহ ভাল লাগছিল আপোনালাৰ ফালেকে যাও নেকি
ভাল ভাল বহুত বহুত ক কৰুণ ৰস পাব
আহ হ এনেকা ৰসহে লাগে
লাগে লাগে
উ মহই কি কওঁ আজি বহুত দিনৰ ময়ত পনিৰ খাবলৈ পালো
হয় নি হয় নি
আশা কৰা নিছিলো কিন্তু মানে এতিয়া মই নিজৰ ঘৰত নাই ন বৰ্তমান এ বেলেগৰ বেলেগে দিছে দেখাবলৈ
কিন্তু মই দেখিছো যে এই পনীৰটোৰ দৰে নেক্স কিবা মগ ক কম কমি যাব পাৰে
তাকেহে এইটো সেইটো কিবা হ'ব লাগিব আপুনি অকমান আপুনিও কেতিয়াবাৰে এইফালে আহিব চাব ভাল লাগিব সেইটো
অ নাই আপুনিও আহিব এক চাব মেলিব
উম নাই নাই আপোনালোক ঠিকে লাগিছে যামেই বাৰু আপোনালোকৰ বাৰিষা বতৰ গৰুণ দৰৱ পাবলৈ
অ মোৰ কিনাৰতে এই অসুৰ আছে কমান
কৈ মানে
অসুৰ অসুৰৰ ছবি আছে বহি থকা
অ একো নাই ছবিৰ লগত আমি সৰুৱাই ডাঙৰ হৈছো ন
অ অ
সেইবোৰ সেইবোৰ একো নাই বাকীটো ঠিকে আছে
আজি ঠিকে আছে ঠিকে আছে উ বাকী গীতৰ খবৰ কেনেকুৱা
গীত গীতটোৱে এতিয়া গীতে কি কৈছিলে গীতেতটো এইবাৰ দ্ৰপ লৈছিলে নীটৰ কাৰণে আপুনি গম পাইছে চাগে
হয় হয়
ছিলে পেপাৰ পেপাৰ লিক হ'লে বা এবাৰ গৈ পাই প দিছেবা
অ
গীত মাকে দিছিল নেকি নদ ন অ এইটো অ মাকে দিছিলে অ মানে এইটো দুইটাৰ লগতে কব বোলে বয়স ইমান হেৰি নাই নহয়
দুইটা বহুত মৰম প্ৰীতি
অ তাকে এনেকাে হ'ব লাগে
এনেকে
উম
গীতৰ নামত আপুনি এটা গীত এটা গাই শুনাই দিয়ক
এ হৈছে মই গীত শিকা হলে আপোনালোকে আইজে খেদিবই মোক কি সমাজৰ পৰা মোৰ গীত শুনি
ৰাইজৰ কথা কোনে চিন্তা কৰে ৰাইজ কোন
ৰাইজে হ ন জুবিন তাইক ক'ত গৈছিলে আই এম দ কিং অ কিংডম নহয় জানো
হয় মই মই কিন্তু পাপন দাৰ পাপন দাৰ কথাই শুনো
এ এই আপুনি কি কলে সেই আপুনি অসমত থাকি ভাল কাম কৰা নাই আপুনি যাওক আপোনালোকক
অ', সেমা কৰক, সেমা কৰক।
অ' অ' এটো ধন্যবাদ একো নাইতো এইটো আহ আপুনি আহ মানে মন ভাল কৰিলে আপোনাৰ ভূপেন দা গানটো কোনে বেয়া পায়।
আকৌবাৰ মোক ক্ষমা কৰিব মই মিছাৰ কথা কৈছোঁ।
কি আপুনিও মিছা কথা কৈছে। হেৰি উম, অহ' এইজনী টো আৰু ওপৰত।
ডিচস্কো ভণ্টি নানাচিবা।
আহিব গাইকো নাহিব ভাল লাগিব।
নাই, নাই, নাই।
সেইটো গান দৰ্শকেও আমাৰ আন আনন্দ পাব শুনি।
দহশকে শুনে জানোঁ আমাৰ গো গোটেই হেৰিটো কৰলটো
সেইটো আপুনি আমি এইটো কথা পাতি উচিত নহ'ব। এইটো বিষয়ে আমি নাযাওঁ। বুজিছে, নাযাওঁ বাকী ঠিকে আছে।
টিকেন বাকী ভাবিছোঁ, বাকী ভাবিছোঁ বহুত এইকেইদিন বহুত দুখীয়া হৈ গৈছোঁ।
হয়।
ওপৰৰ ফালৰ পৰা যদি পই অকণ কিবা এটা দিয়ে অকন
উম, তাকাকেই চভিমিল চাগৈ ন
হেৰী কিবা যদি ভগৱান চগৱান আছে কিব কিবা যদি কথা যদি শুনিছে অকন
উম, বাকী নিজৰ নিজৰ কৰ্তব্য কৰি থাকক পঢ়া শুনা মন দিয়ক ন। এইফালৰ পৰা আহিব এইফালৰ পৰা মেইনটোতো হেৰাই যাব নালাগে।
তেহেএ
হয় বাৰু
যি আহিব ভালকে আহিলেই হ'ল আৰু
তাকে দুইফালৰ পৰা।
হেৰী অহাটো ভালকে আহিলে হ'ল অকমান।
উম, আমাৰ কিবা বাকী ঐ ঐ দীঘলা মেল পাতি থকা আমি ভাল নহ'ব।
আহ সেইহে
তেতিয়া হ'লে
পিছে আৰু
বাকী কি বুলি কয়। ছাতি নিয়া হ'ব জানোঁ? আপুনি যদি যদি ওলাই যাই ক'ৰবাত এৰি আহ তো দিন দুপৰীয়া।
এতিয়া আপুনি আহিব আমাৰ ফালে এবাৰ আহি চাব আমি। সময় মো সময় চাই চাই চাই চাই বতৰ চাই পেলি ৰ'দতটো বহুতেই দিছে, গতিকে ছাতিটো ভাল লাগিব, আপুনি আহিব আমাৰ ফালে।
হয়, কিন্তু কিন্তু আবেলি সময় ৰ'দটো গুচি যায়, সন্ধিয়া ৰ'দ নাথাকে।
এই একো নাই এইবোৰ এনেইও বতৰৰ বৰষুণৰ কথা নহয় যিহেতু এইটোতো আমাৰ ফালে। আপোনাৰ খনলে বৰষুণ নিদিয়েহি বাৰু ক'ব নোৱাৰি একো বাকী ঠিকে আছে।
বাকী কি বুলি কয় এসোপা। বিছ গ'লে কিমান হয়?
উম, এই ৰাশী হয় এইটো বাকী
অ' আশী আশী পাৰ্চেণ্ট নম্বৰ মই মেট্ৰিকত পাইছিলোঁ এইটিফ্ৰৌৰ।
আহ অ' ভাল কথা তেতে
অ' হয়, হয়।
পাৰ্টিটো লাগিব ন পাৰ্টিটো।
বাকি ওৱান পইণ্টচ বাকি ষোল্ল পাৰ্চেণ্টেজ আছে। আছে আনিব লাগিব।
অ' এবাৰ ষোল্লত আনি দিবা। ষোল্লত আনিবা তাৰ আগতে পাৰ্টিটো দিব লাগিব নহয় সোণটো।
পাৰ্টি এ গ'ল দুবছৰৰ আগতেই পাৰ্টিটো
নাই নাই পাৰ্টি এটা আমি পোৱা নহ'ল ন। গোটেই লগৰালখী আছে আপোনাৰ অপেক্ষা পাৰ্টি অপেক্ষাত
পাৰ্টি আহাতো কিন্ত কিন্তু, কিছুমানে মোৰ লগৰ এটাই নাইঠি ফাইভ পাইছে তাৰ পাৰ্টি পোৱা নাই আজিলৈকে।
একেই কোন লডাৰ আহ
জানো এতিয়া নামটো, নামটো পাহৰি থাকিলোঁ।
খবৰ ল'ব এতিয়া এইবোৰ খবৰ ল'ব লাগিব ৰবা চবৰে চব হেৰাই গ'ল লগৰ বোৰ ন।
এই চ'ব হেৰাই গ'ল।
হ'ম এছিয়াৰ চা সময় চাই চাই মিলাই এই ফালে আহিবা আমাৰো সময় হৈছে গৈ যাব লাগে এফালে। মানে অ', ভাগৰ, ভাগৰ যোগৰে আহিছোঁ, শু-শুই ল'ব লাগিব চাগে।
হয়, তাপা
শক্তিশালী এটা ল'ব লাগিব। তেতিয়া অকমান মাথা, চা-স্বাস্থ্য ঠিকে থাকে না?
তিনিটা, তিনিটা পই পঁইত্ৰিছত ল'লে ভাল হ'ব।
অ', ঠিক আছে। আমাৰ এনেও সময় উকলি যাব নহ'লে এতিয়া।
সময় উকলি যাব, হ'ব দিয়ক কাইলৈ পাতিম আৰু।
বাকীটো ঠিকে আছে? কামত, কামত ব্যস্ত হওঁক আৰু।
অ', ব আপুনিও ব্যস্ত থাকক কামত মই এফালে যা আহিবলগীয়া আছে আহি আছোঁ।
অ', পিছত পাতি আছোঁ। উম